উম, নাই?
অ, শুনিছোঁ! কি কৰি আছিলা?
এয়া, বজাৰ পা আহি পেলাই তোমাৰ মুখ-ঘাট ধুই ঘৰৰ আকফালে বহি আছোঁ, ইমান গৰম হৈছে নহয়! নে, কাৰেণ্টটোও নাথাকে! গৰমত অৱস্থা-পাতি বেয়া কৰি পেলাইছে।
তাকেহে, বাকী সবৰ সাতি ঠিকে আছে নহয়
খবৰ-খাতি‌ আছোঁ আওঁ, ধুনীয়াকে মানে কি আওঁ, খবৰ-খাতি বুলিবলে আৰু এতিয়া কলেজ-চলেজ বন্ধ, ঘৰতে আছো, খেতি-বাতি কৰিছো। বাকী এনে, তোমালোক কেনেকুৱা?
মোৰ আছোঁ দে, এ খেতি-বাতিত অকণমান মানে মাহত গৈছে, ঘৰতে অলপ ৰ-ৰখা-মেলা গৰু-গৰু-গাই চোৱা-চিত তাৰপিছতে আকৌ হেৰিখিনিও নিজৰ, তোমাৰ পঢ়াখিনিও আছে নহয়, পৰীক্ষা এটা আহি আছে আগত। আগন্তক যিহেতু, তাৰ কাৰণেও পঢ়। প্ৰস্তুতিও আছে, আকৌ তোমাৰ গৰমো দিয়ে মানে, দিনত পহিবও নোৱাৱি আমা ঘৰ বনাই আছে, যোনটো মানে এতিয়া চালি দি আছোঁ, সেই ঘৰটোত দিনত যথেষ্ট গৰম হয় মানে।
অ, মই, মই যে পাই দেই যোৱাত। বাৰিষাত যি অৱস্থা তোমাৰ, চাপৰ আৰু আমাৰ ইয়াত কি হৈছিলে মানে তোমাৰ এ ট্ৰেন্সফৰ্মাৰটো মানে এটা ট্ৰেন্সফৰ্মাৰত মানে বহুত গীঘ মানুহ আছিলে। তাৰ পিছত সি চেণ্টাৰতে ট্ৰান্সফৰ্মাৰটো সিফালেও কেইঘমান, এইফালেও অলপমান। এই আহোঁতে, আহোঁতে মানে, মানে ভল্টেজে নাহে। আৰু ভল্টেজ নে ইমান অকমান-অকণমানকে ঘূহে, তুমি চালি তলত থাকিবলে, মানে জীয়াই থাকিবলে বহুত বহুত ডাঙৰ সংগ্ৰাম কৰিবলগা হৈছিলে, আমাৰ কাৰেণ্টটো ইয়াতে।
তাকেহে, এই আগতে তোমাৰ বহুত সন্ধিয়া হোৱা লগে লগে আগতে কাৰেণ্ট কাটি দিয়ে, গম পাইছা নাই?
অ', গৰমততো ল'ডশ্বেডিংটো বেছিয়ে হয়।
অ', তোমা এতিয়াতো বাৰু অকমান কমিছে বাৰু দেই, কিন্তু আগতে তোমাৰ আৰু সেইটো ধৰ্মই আওঁ সন্ধিয়া হ'লে গম পাবাই, কায়েন কাটিব। কিমান অসুবিধা হয়, কেতিয়াবাতো গোটেই ৰাতিটোয়ে কাৰেণ্ট নাহে। তেনেকে হোবলগীয়া হয়, বিচনী মাৰি মাৰি মোৰ এতিয়া মনত আছে মানে দেই সেই কথা
হ-হ‌ হয়।
পাইছা নাই? বাকী তোমাৰ লগত এই মাছৰ কথা এটা পাতি আছিলোঁ নহয়।
এ মানে কিয় আওঁ এতিয়া মাছৰ কথা আজিকালিতো আমাৰ গাঁও অঞ্চলৰ যিটো গ্ৰাম্য, যিবোৰ আমি গাঁৱলীয়া মাছ বুলি কওঁ, বনৰীয়া মাছ বুলি সেইবোৰতো নাইকিয়া হৈ গ'ল, ন?
নাইকিয়া হ'ল আচলতে। সে আ-আমা আয়তা চোৱা আমা মা অহ, অ', কোৱাচোন।
আমাৰ, তোমাৰ এই হেয়াৰ চোতালৰ বিহু, গছৰ তলৰ বিহু গৈ পেলাই সেই ৰাজদৰবাৰৰ মঞ্চত উঠি-উঠিলেগে মানে।
অ' উঠিলেগে অ'।
তেনেকে মানে আমাৰ গাঁৱলীয়া মাছবোৰ, কিছুমান সেই মানুহে পুহি, পুহি পেলাই মানে সেই চহৰত বিকিবলৈ লৈই যোৱা নিচিনা হ'ল, পথাত তুমি মাছ বিচায়ি নোপোৱা।
এতিয়াও আমাৰ মানুহে মাছ সংৰক্ষণ কৰে, তোমাৰ একুৰিয়ামত ভৰায় লাইটত তাকো আমা ইয়াৰ মাছো নহয়, হেৰৌ সেই সাগৰীয় মাছ তেওঁলোকে সংৰক্ষ
সেইবোৰতো মই আমাৰ গাঁৱলীয়া মাছ কেইটাকে কথা কৈছো, তুমি গাঁৱলীয়া মাছ কেইটা, মানে আজিকালি সেয়াত এইটো এইবোৰ খাল-বিলত নোপোৱা, এইবোৰ পাবা মানুহে যিবিলাক কিছুমান মানুহে মানে এইটো চক থাকে নহয় যে পুৰণি মাছবোৰ পোহে, পুহি পেলাই সেইবোৰ মাছ‌ পা ভিটামিন থাকে বাৰু দেই এইটো মিছা কথা নহয় মাছৰ, সেইবোৰ মাছ মানে প্ৰজাতিবোৰ যেন তেনে ক'বাপা গোটাই গোটাই নিজে পুখুৰী পুহে পুহি পেলাই নিজে খাই বা বেচে। আজিকালি সেই খাল বিলত মাচ নোপোৱা পুখুৰীত যি মাছগিটা পাবা তাকো জিওৱা মাছকেইটা।
অ', তাকে তাকে সেইটোৱে কথা এই এতিয়া ধৰা আমাৰ মা দেউতাহঁতে যিমানবোৰ এতিয়া মাছৰ নাম কয় আমিতোতো চাবলৈ গলে তাৰ ভালকে আধাও দেখা নাই হয় নে মাছ? আৰি মাছৰ নাম কয় কিবা গেগেৰি মাছ এইবিলাক মাছৰ নাম কয় মইতোতো ভালকে